হেল্ল' বা শুনিছ
অ শুনিছো তুমি
কি কৰিছা
মই যে তোমাৰ শুই উঠিছোহে পাই
আহ দেৰিকে উঠা
ক'বাত ৰাতি পঢ়িবলগীয়া হয় যে দেৰি হৈ যায়
উম মই পঢ়ি আছো
অ কেতিয়া উঠিলা
মই চাৰে সাত বজাত
ব আহ তুমি অলপ সোনকালে উঠা
মোৰ শু দেৰিকে উঠু সোনকালে
হয়্চা সেইটো মোৰ লগতে নহয় হয়
অ মই জাননা তুমি উঠা বিচনাপা দেৰিকে উঠা নেকি
অ সাৰ পালো অৱশ্যে সেইটো হয় কিন্তু এনেই ফোনটো চাওঁতে চাওঁতে চাওঁতে অকণ দেৰি হৈ গল হয় সেইটো হয় আজিৰ পৰা ময়ো সোনকালে উঠিব লাগিব
পৰীক্ষা কেনেকুৱা হল যোৱা দুটা পৰীক্ষা
পৰীক্ষা প্ৰথমৰ পৰীক্ষাটো অলপ ভালেই হ'ল দেই কিন্তু নেক্সট পৰীক্ষাটো বেয়া হৈছে বুলি নহওঁ কিন্তু ভাল হৈছে বুলিও নকওঁ বেপাৰ সমানে যথেষ্ট টান হৈছিলে মোটেই তটো নহয় মোৰ কলো ল' ম প
আহ আহ
অ
সেইটোক সাধাৰণতে ম মৰম বুলি কয় আৰু
মানে পাচটো কৰি যাম আৰু ধৰি লোৱা এটকা লাগে আৰু ধৰি লোৱা মই আৰু পাছটো কৰিলো যথেষ্ট নহয় জানে ইজিলি পেৰেন ধৰি লওক মোৰ ইনটাৰেল মাৰ্ক্স আছে থাৰ্টি চেভেন
আহ
পাছটো কৰি টুৱেণ্টি চেভেন পাই পেলাই যদি টুৱেণ্টি চেভেন পাই যাও মই আৰাম ছে ছিক্সটি মানে এ আহিয়ে যাব মোৰ
অ অ
সেইকাৰণে গৈছো ল' মডৰেট বুলি
উম উম হয় হয় বুজি পাইছো চাহ খালো দিয়া
উম
চাহ ন কি আৰু মই বইল এগ খালো চাহ নহয় এতিয়া মোৰ ক্লাছ আছে চাৰে দছটা এঘাৰটা মানত যাম সাত খাই নাযাওঁ কনফ্লেকছ অলপ খাই কৰি যাম
ৰাতিপুৱা এনেও বেছি ব্ৰেকফাষ্ট বুলি ক'লে লাইত বস্তুয়ে লৱ লাগে
মোৰতো লাইটে হয় বাৰু মোৰ ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ এভ এভৰিথিং লাইটে
অ অ নহয় এইটো ভাল কথা বাৰু কিন্তু অলপ মানে নিজৰ ধৰি লোৱা বস্তু খিনি খাবা কাপছটো খাব লাগে বাকীবোৰ বস্তু খাব লাগে কিন্তু দেই তোমাৰ গাটো অলপ ভাল পাইছা নে?
গা আছে মানে মই অলপ কালি স্কুটি চলাই দিলো মানে নগাঁৱলে গৈছিলো অকণমান বতাহ লাগিলে ডিঙিতটো অকণমান সুৰ সুৰাই আছে বিষ হব যেন গতিকে মোৰ অকণমান সেইটো ভয় লাগি আছে
অ তুমি কৈছিলা তোমাৰ অকণমান চিৰিয়াছ তনচিলৰ প্ৰব্লেমো আছে
উম আছে নাই নাই সেই দিনা ডক্তৰে চেক কৰোতে ও মানে নাক চাইছে আৰু ডিঙি চাইছে টচ মাৰি কৈছে তোমাৰ চাইন্সেৰ প্ৰব্লেম আছে। মানে নাক মুঠাই দি তনচিল জগাত চাইন্সেৰ প্ৰব্লেমটো থাকেই মানে এগ্ৰেছিভটোৱে তনছিল থাকে যিখিনি মোৰতো থা আছেই ত মোৰ মানে ডিঙিটোতো হয় হয় মোৰ ইয়াতো চাইনেচৰ প্ৰব্লেম আছে ক'লে মানে সেইকাৰণে মোৰ ইমান দিগদাৰ দি আছে হ'লে মানে ইমান যে হৈ যায় গে সেইটো কলে
আচ্ছা সেইকাৰণে তো পানীতো সোনকালে লাগে সোনকালে পানী লাগে যে
অহ সেইটোৱে সেইখিনি কৈছে তেওঁ কৈছে তোমাৰ হে চাইনেচৰ প্ৰব্লেম‌ আছে সেটো গতিকে আৰু সেইখিনিয়ে আৰু
তুমি চাইনেছৰ কাৰণে এটা কাম কৰা বা মাক্স খনো খুব ব্যৱহাৰ কৰে।
নহয় নহয় মই মই কৰো মইতো ভালেই পাওঁ কৰিবলৈ কিন্তু কি হয় মানে। মই উশাহ টো ন ত মানে ম মানে মোৰ মোক ক্লচ। আছে মানে বুজিছানে মানে মোৰ অকমান ঘুটন হলে মোৰ উশাহ নাইকিয়া হৈ যায় আচলত টো নহয় যে মই খ নাপাওঁ কথাটো হ'ল কনজাষ্টেড বস্তু এটাত মোৰ চফকেচন হয়। সেইটো যিয়ে নহওক। লাগিলে মই অলপ সময় নি কাপোৰখনে নাকটো ঢাকি দিলেও ঠাণ্ডা দিনত মই উশাহ নোপোৱা হৈ যাঁ‌ও। মোক কোনোবাই ধৰি দিলেও মই উশাহ নোপোৱা হৈ যাঁ‌ও। অ' মাৰ্ক্স। উশাহ নোপোৱা হৈ যাওঁ মানে। মই সেইটো ব্ৰেইনৰ লগত। কানেক্টড মানে মোৰ ব্ৰেইনেটোৱে সেই বস্তু তেনেকে লৈ লয় মানে
উম।
সেইকাৰণে মোৰ একদম মানে আৰু য'ত উশাহটো কম কমকে ল'ব লগা হয় তাত মই আৰু মোৰ মানে। হাৰ্টবিট টো ফাষ্ট হৈ আহে মানে। সেইটো আৰু কম হৈ যায়গে উশাহ লোৱাটো মোক সদায়। ফ্ৰী আৰ লাগে তেনেকে মই মানে গাড়ী দৌৰ অফ থাকিলেও। এচি এনেকে খিকি অ'। থাকিলেও মই বহুত হেৰি হৈ যাওঁগে কাৰণ সেইটো মোৰ উ উ মানে উম চাইকলেজিকেলি মোৰ সেইটো বনি গ'ল।
উম।
সেনকা মই উশাহ নাপাই মৰি নাযাওঁ কিন্তু মোৰ সেইটো বনি গ'ল কাৰণে মোৰ উশাহ নোপোৱা হৈ যাওঁগে।
কিন্তু বাহিৰৰ যিটো বতাহ সেই বতাহটো চাইনেজৰ কাৰণে বেয়া।
বেয়া বেয়া
সে এতিয়া তুমি গাড়ীত ট্ৰেভেল। কৰি আছা তাত। তোমাৰ ধূলি বতাহে সেইটো কাৰনে যথেষ্ট জোৰত আহে ন? বতাহৰ ধূলিটো গাড়ী ট্ৰেভেল কৰোঁ‌তে। টো তোমাৰ চাইনেজৰ কাৰনে অকণ।
বেয়া, বেয়া কিন্তু কি হয় মোক জাষ্ট বতাহ নালাগে মোক জাষ্ট উশাহটো মুকলি বতাহ এটা লাগে উশাহ। লোৱাটোত ম খন বন্ধ আইনা ভিতৰত এটা গেছ ল'ব নোৱাৰো মোক মুকলি বতাহ বতাহতো লব লাগে সেইটোৱে
এ লাহে দিহে লাহে দিহে অলপ এ এতষ্ট হৈ যাব সকলোখিনি হ'ব দিয়া চোন আজি ক্লাছ তোমাৰ সোনকালে আছে ন
সোনকালে নাই
আহ
অলপ অ তেনেকুৱা সোনকালে যাবলৈ দিছে
আচ্ছা আচ্ছা বতৰ ঠিকে আছে
বতৰ ডাৱৰীয়া অকমান ৰ'দ দিয়া নিচিনা তাত
ইয়াতো সেই একেই মে'ত কণ্ডিশন ৰাতি বৰষুণ দিছিল নেকি
উম দিছিলে দিছিলে
অউ অউ
খেলি খেৰি মান একেবাৰে লেঠ দি থাকিব চাগে
কেইদিবন মান দিব পাৰে মই নিউজ এটা পাইছিলোঁ অকণমান হেৰি কি বুলি কয় কোন এটা এয়াট তাই আহিছো বাৰু সেই বটাঁহটোৱে মানে মই এতিয়া হেৰি এটা পাতি জাগল পাব
অ কিবা একে ধু ধুমুহাতে হৈ আহিছে হয়
উম উম তাকে সেই ৰাজস্থানলৈ এটা ভিডিঅ' চাইছিলা তুমি
চাইছিলো চাইছিলো অ অ অ
ইমান এটা ভয়ানক হৈছিলে
সেইটো এবাৰ আমাৰ ইয়াত দিছিল নহয় এইবোৰ আম আমাৰ জেগাতে এতিয়া এবাৰ দিয়া নাছিল ছিলে মোৰ মনত আছে দাদা মই সৰু আছিলো স্কুলৰ পৰাওতে এইটো বালিৰ ধূলি ঘূৰণি বতাহ আহিছিলে গু অ কোনেও কাকো ধৰিব পাৰে চব উৰি গৈছে চব ধুলি চব কিবা চব মানুহবোৰ হুলস্থ তুল কৰিছে দাদা মই ক'বাত তেনেকে বহি দিছো মোৰ মনত আছে আৰু
সেইটো বয় মোৰু আছে ছিল কিবা স্কুলত আছিলো নেকি পাহৰি গৈছো
মই স্কুলতে আছিলো অ সেইটোৱে মোৰ স্কুলত সেইটো আহিছিলে
আমাৰ ইয়াতে এনেকুৱা ধূলি ভাবাচোন ৰাজস্থানত কেনেকুৱা হৈছে তাতে
উম
উম হু আৰু পৰহিদিখন হোৱা ভূমকম্প গম পালা হয়
পালো পালো
আহ
আমাৰ অ সেইটো ভূমিকম্প আকৌ বহুত ত দিছে দেই কিন্তু বেলেগ কোনোবা এখন দেশ ত ইণ্ডিয়া বাহিৰৰ দেশত টো ঘৰ চৰ খহি পৰিছে ইণ্ডোনেছিয়া নে ক'ত
ফিলিপাইনছ
ফিলিপইনছত বিল্ডিং হৰি পৰিছে
দিছে ছেভেন পইণ্ট এইট ৰিক্সটাৰ স্কেল ৰিক্সটাৰ স্কেল
উম ৰিখটাৰ
ৰিখটা মোৰ মনে অকমান ছাইনাছৰ প্ৰব্লেম আছে যে নাই ছাইনাছৰ নহয় নাজালৰ অলপ প্ৰব্লেম আছে যে মাতটো ঘূৰি নাখাই মানে
উম বুজিছো
আহ সটোৱেই কথা আৰু তাৰপিছত ভূমিকম্প আহিলে ভয় লা হা
খোৱা বোৱা কৰিলা
খোৱা বোৱা মানে মই খোৱা বোৱা নাই কৰা পাই এতিয়া তোমাৰ মই শুই উঠিচুহে কৈছো অকণমান দেৰি হৈ যায় তাৰ পিছত পানী চানি খালো বাৰু মই এতিয়া লাহেকে চাহ এম এইটো
উম উম
কালি টাউনলে গৈছিলা বুলি কৈছিলা ন কি বজাৰ কৰিলা
উম বজাৰ মানে তোমাৰ যুডিঅ'লে গলো তাত তোমাৰ লিপষ্টিক ল'লু নেইলপলিচ ল'লু কাজল ল'লু লিপ লাইনাৰ ল'লু
অ মজা মজা যুডীঅ' কিন্তু কাপোৰ এটা বৰ এটা ভাল নাপাওঁ পাই
অ' বৰ এক্সপেঞ্চিভ হয় মানে বৰ এক্সপেঞ্চিভ নহয়।
অ' অ'
ইমান খাজ নাই আৰু। ফৰ্মেল ক্লথছ ভাল পায়। ফৰ্মেল ক্লথ খিনি ভাল।
অ'
উ,
মোৰ ফৰ্মেলৰ কলা পেণ্ট এটা ব্লেক পেন্ট এটা। কিনিব লাগিব বুইছা। মোৰ মানে আকৌ এটা। পেন্ট এটা আছিলে ব্লেক পেন্ট সেইটো মে জিন্চৰ নিচিনা ন ৰং টো কিবা উৰি যোৱা নিচিনা। মদৰুৱা নিচিনা হৈ গল মানে মোক ফৰ্মেলটো লাগে। একে মানে সেই জিন্সৰ ব্লেগতটো নালাগে।
উম বুজিছো। অ' মানুহক লাগে। লাগেই আজিকালি ল'ৰা মানুহক। এটা দুটা ফৰ্মেল পেণ্ট।
ন মই অল ফৰ্মেল পেলে পিন্ধিবলৈ ভালপাওঁ।
উম -উম তুমি তুমি বিশালত পাই বহুত ধুনীয়া ফৰ্মেল পেন্ট পাই। বিশাল হও অ' পপাৰ জোখত তুমি ফৰ্মেল পেণ্ট। পেণ্ট বিভিন্ন কালাৰৰ ড্ৰিফটটোডৰ পায় ডিফ্টোডৰ ফৰ্মেলচ বোৰ। পাই এইবোৰ লৈ ল'ব পাৰা উম। ফ'ৰ নাইনটি নাইন লয় । ড্ৰিফটোত ড্ৰিফটোত কোম্পনীটোৰ কথা কৈছো ব্ৰেণ্ডৰ কথা ফৰ নাইনটি নাইন ফৰনাইণ্টি নাইনত ধুনীয়া ফৰ্মেল পেণ্ট আহিছে।
উম -উম অৱশ্যে ব্লেক পেপাৰ দৰকাৰও হয় দিয়াচোন।
উম -উম অ ' সেইটোৱে।
মোৰ মতে মই যিহেতু এটা এলেহুৱা কাপোৰ ধোৱা এলেহুৱা, মই মনে ব্লেক পেণ্টটো বহুত প্ৰিফাৰ কৰোঁ।
অ' তুমি জোৰা কৰি কৰি পিন্ধিবা এবাৰ। এ
অ
নোধোৱাকৈ বহুত দিন পিন্ধিবৰ কাৰণে নেকি
সেইটোৱেই টো।
উম' বাৰু।
বাৰু দিয়া ঠিক আছে।